আৰু অ', শুনিছা?
হেল্ল'।
হেল্ল' শুনিছানে?
অ', শুনা পাইছা ন'? অ', অ', শুনিছো দিয়া।
অ', পাইছোঁ অ',।
অ তুমি ওলাই গৈছিলা নেকি
অ মইয়ে ওলাই গৈছিলো তাৰমানে মোৰ এই প্ৰেক্টিকেলৰ বস্তু কেইটামান জেৰক্স কৰিবলে আছিলে আৰু মানে কালি আমাৰ ক আমাৰ েন মে ত কাই পুৰহিলে আমাৰ যোনজনী পুৰণা ৱাৰ্ডৰ মেম আছিলে তেওঁ যাবগৈ
হয় অ
শুনিছা সেইকাৰণে মানে কাইলে অলপ তেনেকে মেমক বিদায় দিবৰ কাৰণে অলপ কটা হব
অ
সেই তেতিয়া সেইকাৰণে মানে ফটো ফেম এটা উলিয়াই আনিলো মই মেমৰ কাৰণে
অঁ তুমি এনে উম খানা বনাবলে জানানে
অ জানো
চব জানা মানে আমাৰ ধৰা অসমীয়া থলুৱা খাদ্য বোৰ ধৰা খাৰণী বা শাকৰ কিবা কিবি থাকে ন
অ অলপ চলপ জানো বাৰু
অ মইও জানো কিন্তু বহুত বেছি বনোৱা নাই বাৰু কাৰণ মই মানে ইমান টাইম ঘৰত থাকিব নোৱাৰো ন ওলাই যোৱা যায়
অ উম হয়
আৰু আলহী আহিলে বনাবহে ভাল হয় কি নাইবা সেইটোৱে
উ
কিন্তু মই মই যে বিত তা কিবা এইবোৰ যে ইমান ভাল নাপাও ইমান এটা
আহ কি বস্তু বুলি কলা
বিত বিত
বিট অ বিট মো ভাল নালাগে
উম কিন্তু সেইটো বাৰু স্বাস্থ্যৰ পক্ষে ভাল
অ সেইটোৱে তাৰমানে বিতটো ন তুমি যে খাবলে হলে তেনেকে যে আটা চাতাত দি ডাইৰেক্ট মিক্স কৰি খাব পাৰি তাৰমানে আটা মাৰোতে দিও তেনেকে তেনেকুৱা টাইপকে খাব পাৰি কিন্তু মই ডাইৰেক্ট খাবলৈ ময়ো বেয়া পাওঁ
উম ময়ো নোৱাৰো ডাইৰেক্ট মানে কেনেকুৱা লাগে জানা যেনিবা দুবৰি বন খাই আছো এটা স্মেলো পায়
তাৰমানে কে মাটিয়ে মাটিৰ গোন্ধ আহে
অ অ আহে আহে ম মোৰ মানে সৰুতে এবাৰ সেয়া হৈছিলে উম মানে ব্লাত টো কমি কমি গ যায় আৰু দেন মোৰো হৈছিল দাদাৰো হৈছিল তাৰপাছত সেইটো মানে জেনেটিক হোৱা বুলি কৈছিলে তই তেতিয়া মানে বিট খাবলে দিলে তেতিয়া বিট টৰ জুচ মানে দিয়ে আৰু ডেইলী জুচ বনাই দিয়ে মই তেতিয়া ধৰা ক্লাছ টু থ্ৰী মানত আছিলো তাৰ পাছত মোক আহ সেনেকে দিওঁতে
আহ
তেতিয়া খালো কিন্তু এতিয়া যে‌‌ মোৰ সেইটো মানে সেয়া নহয় নোঁৱাৰো মই এতিয়া বিট খাবলে
ময়ো মোৰো অলপ দিনৰ আগত কমিছিলে নহয় তাৰমানে মোৰ এ অলপ প্ৰব্লেম হৈছিলে
উম
তাৰ পিছত সেই তে তিয়া মানে মোক ব্লাডটো বহুত বেছি কমি গৈছিলে তাৰপিছত মোকো বিট খাব কৈছিলে মই বিট নাখালো মই দালিমে খালো
উম ময়ো ডা
তাৰমানে বিট আনিছিলো হা দুদিন অলপ দিন খাইছিলো বায়ে মোক কিনি আনি দিছিলে তাৰমানে ডাইৰেক্ট গিলিব নিছ নিচিনা হৈ যায় কাৰণ মই চোবাই চোবাই খাব নোঁৱাৰো
অ চোবাই চোবা
উম তাৰ মানে ভাল নালাগে হেৰিটো টেষ্টটোয়ে ভাল নালাগে মোৰ
উম ময়ো মানে আৰু মানে ভাল নালাগে আৰু মই শাক কো খাব ইমান ভাল নাপাওঁ কেতিয়াবা ধৰা এতিয়া
মই টেঙা শাকটো যে
অ টেঙেচি নেকি
অ তাৰমানে আমাৰ টেঙামৰা বুলি কয় আৰু তেনেকে আৰু কিছু কিছুমান আছে
মই পালেং
পালেং ভাল পোৱা অ
মই সেই টেঙা টেঙা শাকখিনি মানে মই ডাইৰেক্ট যে মাছৰ লগত যে জোল যে বনাই
মই নাখাওঁ অহ
সেই তেনেকে ভাল লাগে
মো মাততো অহা নাই
অ ছাত। কৰি খাই ভাল পাওঁ পালেং ধুনীয়া খাওঁ আৰু
জানো পাই
অ কোৱা উম সেইটোৱে মানে টেঙেচীটো বাৰু অ মাছৰ লগত হে বনালে মই অকল জোল টো খাও বাৰু কিন্তু এনেই মই ইমান এটা ভাল নাপাও, মানে
মাছ নাখাও যে মাছৰ মই কিবা এটা গোন্ধ পাওঁ।
অ'। একো মমাছেই নোখোৱা?
নাই নাখাও।
অ'।
সেইকাৰণে।
উম।
তোমালোকৰ উম, কোৱা কোৱা কোৱা?
আজি ওলাই যাওতে আহ, তাৰমানে আমাৰ ওচৰতে দোকান এখন আছে। তাতে চিকেন পকৰা খালো।
উম।
তাৰ পিছত আকৌ সেই দোকানখনতে তাৰমানে মাংস বনাই। এনে ভালেই বাৰু চাফ-চিকুণকে বনাই বহুত কমত দিয়ে।
উম।
তাৰ মানে পঞ্চাশ টকাতে একে তাৰমানে এনেকুৱা এক বাতি এক বাতি
অ', ভালে চোন। তোমালোকে আনি খাব পাৰা কেতিয়াবা।
উম।
মানে আমাৰ সদায় অ', চব টাইমতে আমাক ওলাব নিদিয়ে ন'।
অ'।
কিন্তু মানে এতিয়া আমাৰ ৱাৰডে মেম জনি চেঞ্জ হ'ব ন'? তাৰমানে বেলগৰ আহিলে মেম। হেল্ল'?
শুনিছানে?
হেল্ল' তোমাৰ মাতটো আকৌ ফাটিছে।
গধূল উম, অ', শুনিছো। এতিয়া শুনা পাই আছা?
অ', পাইছো মাজে মাজে কি হৈছে জানো।
উম, মোৰ নেটৱৰ্কো ফাইভ জি দেখাই আছে জানা, কিয় জানো এনেকুৱা হৈছে। চাৰ্ভাৰৰে প্ৰব্লেম চাগে এওঁলোকৰ। অ', শুনি আছো দিয়া।
অ'।
তোমাৰ অ', নতুন মে'ম জনী ভাল হ'লে ভাল আছিলে।
অ', ভালেই বাৰু। নতুন মেম জনি ভালেই বাৰু, নতুন মেম জনি চাগে আমাক দেখি নিজে ভয়ে কৰিব।
সৰু আছে নেকি?
অ', অকমানি আৰু বয়সো ক'ম।
অ'।
বয়সো মাত্ৰ তে-তেইশ নে চবিশ বছৰ হৈছে।
হে?
অ', আৰু অকমানিকা দেখিবলৈও।
ইয়ে। মাজতে ইয়াৰ ৱাৰ্ডেনৰ সেয়া ওলাইছিলে, নাৰ্ছিঙৰ হেয়া তাকে সেইকাৰণে আহ, মানে এক্সপিৰিয়েঞ্চ খোজা নাছিলে বাৰু। কিন্তু মই মানে সেইবোৰত ইমান, এপ্লাই নকৰো তো, দূৰো হয় ন, এতিয়া ৱাৰ্ডেন মানে তুমি, মানে থাকিবই লাগিব এনেকেই উম, সেইটো কাৰণে মানে মই উম, ন
আমাৰ মানে, ৱাৰ্ডেনৰ লগতে, এই কলেজ যত, লাইব্ৰেৰীও চম্ভলে।
অ,
ৱাৰ্ডেনই তেনেকুৱা মানে অলপ, সেইকাৰণে ভাল থকা ল'ৰাই।
অ, গ্ৰেজুৱেটে লয়, আজিকালি, গ্ৰেজুৱেট লয়।
অ, অ,
কাৰণ মই মেক্সিমামত দেখিছো, ৱাৰ্ডেনৰ ভেকেন্সি ওলাই। তাতে মানে, গ্ৰেজুৱেচন বুলি লিখা থাকে। কাৰণ এইটো কাৰণেই চাগে যাতে মানে, ধৰা তোমালোকৰ, তোমালোকৰ বাৰু নাজানো, কিন্তু বেলেগ কিছুমান হোষ্টেলত ধৰক পঢ়িছে নে নাই চাব লাগে ন,
কিতাপ-চাতিপ দিয়া ন, তাৰমানে লিখা-মেলা কোনে কি দিছে, সেইবিলাক চ'ব মেমেই চম্ভালে।
অই,
মেমে চম্ভালিব লাগে, এতিয়া নতুন জনিয়েও সেয়া চম্ভালিব।
সেইটোয়ে চা, সেইকাৰণে চাগে।
অ, হ'ব পাৰে।
কিন্তু কিছুমান মানে, ৱাৰ্ডেনৰ হাত চেলাৰী ভাল থাকে কিন্তু কিছুমানত যে, একদম যাব নোৱাৰি, ইমান খং উঠে। দিয়ে চেলাৰী, কিন্তু থাকি মেলি, খাই মেলি থাকিলে, থাকিব পাৰিলে ভাল, দিয়াচোন।
আমাৰ ইয়াত বাৰু সেয়া খাই, মেলিয়ে থাকিব পাৰিবা।
উম, ৱাৰ্ডেনৰ সেয়াই মানে, তোমালোকৰ বন্ধ থাকিলে তেওঁৰো বন্ধ থাকিব আৰু। তেনেকুৱা তাইপ। এনে নৰ্মেলি, তোমালোকৰ লগতে তেওঁ মানে থাকিবই লাগিব।
কিন্তু ওলাইতো গৈয়ে থাকে, আমাৰ ৱাৰ্ডেন মেমতো জলৈ- তলৈ ফু ফুৰিবলৈ গৈ থাকে, সেইদিনাখনো শ্বিলং গৈছে তাৰমানে আগৰ, পুৰণা জনী আৰু।
অ, অ, আগৰ পুৰণা জনী যাব পাৰিছে, কাৰণ নতুন জনী আহিছে ন, এতিয়া।
নাই, নহা পাই গৈ থাকে।
গৈ থাক
তাই ডাইৰেক্ট, থকাকে নাযায়। আৰু মানে মেম যেতিয়া, থকাকে যায়।
উমঁ।
এতিয়া মানে আমাৰ হোষ্টেলত কিবা কিবি হয়ে। নহ'বা কোনোবা বেমাৰত পৰিব। নহ'বা কিবা হ'ব তেনেকুৱা হয়।
উম।
সেইদিনাখনো মেম শ্বিলং গ'ল।